হেল্ল'
হেল্ল' অ হয় ক আপোনাৰ লগত এটা বিষয় আলোচনা কৰিবলগীয়া আছিল আপোনাৰ হাতত সময় হ'বনে
হয় নিশ্চয় নিশ্চয় মোৰ হাতত সময় আছে বাইদেউ কিহৰ ওপৰত আলোচনা
হয় মই আপোনাৰ লগত পঢ়া শুনাৰ বিষয়ে আলোচনা কৰিব বিচাৰো আপুনি মোক অ অকমান পঢ়া শুনাৰ বিষয়ে কওকচোন
হয় নিশ্চয় মই আপুনি বাৰু বৰ গুৰুত্বপূৰ্ণ কথা এটা লৈ আহিছে মই তাৰ ওপৰত বাৰু আপোনাক কৈ আছো উম পঢ়া শুনা বুলি কলে আমাৰ যেনেকৈ জীয়াই থাকিবলৈ আহাৰ খাওঁ বা টোপনি যাওঁ বা বিভিন্ন ধৰণৰ কাম কৰোঁ তেনেকৈ জ্ঞান আহৰণ কৰাটো আমাৰ এটা ধৰ্মই বহুত বেছি অপৰিাৰ জবস্তু বৰ্তমান আমি জীয়াই থাকি থাকিবলৈ হলে যেনেকৈ খাদ্য খাব লাগে তেনেকৈ পঢ়া শুনাও কৰিব লাগিব পঢ়া শুনা নকৰিলে আমি বৰ্তমান সময়ত পৃথিৱীৰ লগত খাপ খাব নোৱাৰিম আৰু পঢ়া শুনা বুলি ক'লে এ বহুত ভাগ আছে বুৰঞ্জী আছে জীৱ বিজ্ঞান আছে বিশ্ব কোষ আছে বা বিভিন্ন ধৰণৰ আছে এ গণিত আছে বিজ্ঞান আছে সেইবোৰ সকলোৱে বেলেগ বেলেগ ধৰণে পঢ়া শুনা কৰে গতিকে পঢ়া শুনা সম্পৰ্কে এবাৰ টো মই ক'লো মই আপোনাৰ পৰা অলপ কিছু জানিব বিচাৰো
অ হয় নিশ্চয় আহ প্ৰথমতে পঢ়া শুনা অবিহনে আমাৰ মানৱ জীৱনতটো অৰ্থহীন বুলি মই ভাবো অ পঢ়াওনা নহল পঢ়া শুনাই মানুহৰ অন্ধবিশ্বাস অন্ধবিশ্বাসৰ অন্ধবিশ্বাসৰ্ জঞানতা দূৰ কৰি আহ প্ৰকৃতিৰ পোহৰ বিলাই তাৰ পিছত আহ শিক্ষা অবি শিক্ষা অবিহনে আমাৰ জাতিটো আগুৱাই যাব নোৱাৰে আৰু আমি ছাত্ৰ অবস্থা টাৰ পৰাই অধ্যয়ন কৰিব লাগে আৰু সোণালী অ মানে ছাত্ৰ অৱস্থা তাৰ সময়টটোৱে হৈছে সোণালী সময় যত আমি পঢ়া শুনা কৰি নিজৰ অ নিজৰ মান নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰো কিবা এটা কৰিব পাৰো
হয় নিশ্চয় এ মইখিনি এটা কথা মানে এ যিহেতু মই ক'লোৱেই পঢ়া শুনা বুলি ক'লে আমি অকল স্কুলৰ কিতাপ বোৰেই নহয় আমি আজৰি সময়ত বাহিতা কিতাপোও পঢ়িব লাগে আজিকালি ল'ৰা ছোৱালী টো হয় বা কিছুমান ডাঙৰ ডাঙৰ উপন্যাসেই হওক স দুৰ্ কথাৰ কিতাপেই হওক সেইবোৰ বাহিৰা কিতাপবোৰ পঢ়িব লাগে
হয় আৰু অকল পঢ়াৰ জ্ঞানেই নহ'ব আমাক বাহিৰা জ্ঞানো লাগিব পঢ়াৰ লগত
অঁ হয় অঁ আৰু পঢ়া শুনা কৰিলে আমি পৃথিৱীৰ এ যিকোনো নজনা কথাৰ বিষয়ে জানিব পাৰো। আমি ধৰক এঠাইলৈ যাব পৰা নাই ইটা আমি যদি তাৰ বিষয়ে পঢ়ো তাৰ ফলত আমি সেই ঠাইখিনিৰ বহুখিনি নজনা কথাই আমি জানিব পাৰো।
হয় হয়।
আৰু আমি আজৰি সময়ত এ সাধুৰ কথা কিতাপেই হওক উপন্যাস পঢ়োৱা আমি আমাৰ সময় ক পটাব পাৰো আৰু আজিকালি ল'ৰা ছোৱালীৱেটো মোবাইলেই চাই বেছিকৈ। পঢ়া শুনাটো কম কৰে বাাহিৰা কিতাপ সেইবোৰ চাই পেলাই- আমি আজৰি সময়তো কটাব পাৰো। আপুনি অলপ কব নেকি বাহিৰে কিতাপ পঢ়াৰ বিষয়ে।
পঢ়া শুনাৰ লগতে আমি খেলা ধূলাতো মনোযোগ দিব লাগে কাৰণ, অ পঢ়াওনাৰ লগ পঢ়া শুনা যেনেকৈ আমাৰ বুদ্ধি বিকাশ কৰে ঠিক তেনেদৰে খেলা শুনা খেলা ধূলাইও আমাৰ শৰীৰ ভালে ৰাখ- মন সুস্থ ৰাখে আৰু অকল পঢ়া শুনা কৰিলেই নহয় তাৰ লগত এ শাৰীৰিক বিকাশ খেল ধেমালিৰ প্ৰতিও আমি মনোযোগ দিব লাগে। পঢ়াৰ মাজত মান পঢ়াৰ মাজত অলপ আজৰি সময় পালে আমি খেলা ধূলা কৰিব লাগে তেতিয়াহে আমাৰ পঢ়াৰ মনোযোগ বৃদ্ধি পায় বুলি মই ভাবো।
হয় নিশ্চয় আৰু সেইবাবে হয়তো আজিকালি স্কুল বা কলেজ বা আন আন শিক্ষানুষ্ঠানসমূহতো পঢ়াৰ লগতে খেল বিভাগতো গুৰুত্ব দিয়া দেখা যায়। বা শাৰীৰিকেই হওক যোগাসনেই হওক এইবোৰ দিয়ে যাতে স তে লৰা ছোৱালী সকলৰ মগজুটো ভালে থাকে। বা এটা আমোদজনক ভাৱে যায় আৰু যদি অকল স্কুলখনত পঢ়া শুনাই কৰে তেতিয়া ল'ৰা ছোৱালীয়ে সৰু ল'ৰা ছোৱালী বোৰে এ যাবলৈ ইচ্ছা প্ৰকাশ নকৰে।
হয়।
গতিকে স্কুলত যদি তেনেকুৱাকো খেল ধেমালি দিয়াৰ গুৰুত্ব দিয়াৰ বাবে শিশুসকলে স্কুলত যাবলৈ হেলা নকৰে আৰু পঢ়া শুনা বুলি কলে মই বহুত এতিয়া ভাগ আছে মই ভাবো আমাৰ সক- সকলোৱে নিজৰ এ নিজৰ মাতৃভূমিৰ- এতিয়া সুদদন কৰিব লাগে কাৰণ এতিয়া সুদদন কৰিলে আমাৰ নিজৰ মাতৃ ভূমিৰ প্ৰতি এটা দেশপ্ৰেম ভাগ যায় ভাগ- জাগি উঠিব। উম এতিয়া আচালে আমি আমাৰ নিজৰ জেগাখিনিৰ কথা ঠাইখিনিৰ কথা বহুত ভালকৈ জানিব পাৰো আৰু এইবোৰ বস্তু আমি কিতাপ পঢ়িলেই হে বুজি পাম।
হয় হয়।
আৰু কিতাপ পঢ়াৰ বহুত উপকাৰীও আছে আমি আজৰি সময়ত আমাৰ টাইম টো পাছ হয় যেতিয়া আমাৰ লগ সংগ নাথাক কে আমি তেতিয়া কিতাপ পঢ়ো। আলোচনী বা বাতৰি কাকত পঢ়ি সহজতে সময়খিনি আমি কটাব পাৰো। আৰু আমাৰ বয়োজ্যেষ্ঠ সকলেও মানে এ যিহেতু তেওঁলোকৰ বিশেষ কৰিবলগীয়া একো কাম নাথাকে তেওঁলোকেও যদি এ তেওঁলোকে বহুত অকলশৰীয়া অনুভৱ কৰে বা তেওঁলোকে ত' মোবাইল টিভি এইবোৰোতো বেছি নিচা নাথাকে
হয়
গতিকে তেওঁলোকে যদি ধৰ্মগ্ৰন্থই পঢ়ে তেওঁলোকৰ সময়খিনি বা আমনিটো দূৰ হয়
হয় হয় হয়
আৰু ধৰ্মগ্ৰন্থ পঢ়িলেতো
অ মই ভাবো আমি অকল অ পুঠি খিনি পঢ়িলেই নহব আমি বাহিৰা কথাও জানিব লাগিব যেনে ধৰক ধৰ্মীয় সামাজিক ৰীতি নীতি ই অ চ অ ধৰ্ম অনুষ্ঠান উৎসৱ পাৰ্বন এইবিলাকৰ বিষয়ে আমি জানিব পাৰিব এইবিলাক অ গোল সৃষ্টি হলেহে আমি এক সুন্দৰ চৰিত্ৰ গঠন কৰাত আমাৰ সহায় হয়
হয় নিশ্চয় আপুনি দৰকাৰী কথাই ক'লে এ আমি ধৰ্ম গ্ৰন্থৰ ওপৰতে ক'লে বাৰু মানে হয় আমি ধৰ্ম গ্ৰন্থসমূহ কৰিলে আমি সমাজখন মানে এটা এ ভাল ভাৱত থাকিব পাৰিম কাৰণ আজিকালি মানুহে বহুত মানে বেয়া কাম কৰে কিবা কৰে কিন্তু তাৰ ফলত যদি আমি সকলো নতুন প্ৰজন্মক ধৰ্মগ্ৰন্থ নিজৰ নিজৰ ধৰ্মৰ প্ৰতি যিহেতু সকলো ধৰ্মৰ পুথিয়েই ভাল গতিকে নিজৰ নিজৰ ধৰ্ম যদি ধৰ্মগ্ৰন্থ কি খনো এবাৰ এবাৰ পঢ়িব দিয়ে যায় এতিয়া নতুন প্ৰজন্মই কিছুমান বেয়া কাম নকৰে বহুত খিনি লাইনত আহিব সমাজখন
হয় হয়
তেনেকুৱাকৈ বাকী মই আপোনাৰ পৰা বাৰু অলপ ছুমান ধৰ্ম গ্ৰন্থৰ ওপৰত জানিব পাৰিম নিকি
হয় অ ধৰ্ম উৎসৱ পাৰ্বনৰৰ বিষয়ে কলে হবনে
অ দক দক হ'ব দিয়ক
হয় অ উৎসৱ পাৰ্বনৰৰ বিষয়ে ক'বলৈ গলে আমি অকল পঢ়াত মনোযোগ দিলেই নহ'ব পঢ়াৰ লগতে আমি উৎসৱ পাৰ্বন ৰীতি নীতি কেনেদৰে পালন কৰে কেনেধৰণৰ সংস্কৃতি বোৰ আমি পাল পালন কৰা হয় কোন সময়ত কেনে ধৰণে পালন কৰা হয় সেইবোৰ আমি জানিব লাগিব
হয় নিশ্চয় নিশ্চয় আপুনি ভাল কথাই ক'লে আৰু আপুনি ত ক'লে উৎসৱ পাৰ্বণতো আমাৰ কিছুমান এ ধৰ্মীয় গ্ৰন্থসমূহ পঢ়া দেখা যায় আৰু সক গাঁৱৰ সকলোৱে লগ হয় তেনেকেও কিতাপ পঢ়াৰ প্ৰয়োজনীয়তা অনুভৱ হয় আৰু ধৰক এ আৰু দেশ বিদেশত মইতো ক'লোৱেই কথা জানিব পাৰি আমাৰ এ ডাঙৰ ডাঙৰ মনীষীসকলৰ আত্মজীৱনীসমূহ বা ভ্ৰমণ কাহিনীবোৰ দেশ বিদেশৰ বিভিন্ন কথা কুইজৰ কিতাপ এইবোৰ পঢ়ি বহুত খিনি কথা জানিব পাৰি। আৰু নাটক উপন্যাস গল্পাৰতো আছেই, হয়।
হয়। আ এই সময়ৰ মূল্য বুজি পঢ়া শুনা কৰিলে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে মই ভাবোঁ সফলতাৰ দিশত আগবাঢ়িব পাৰিম।
হয় নিশ্চয়। আৰু ধৰক এ মই এটা যিহেতু আজিকালি ছাত্ৰ ছাত্ৰীয়ে এ মানে কিতাপ পঢ়িবলৈ অলপ এলা কৰে এ সেইবাবে গাঁৱত যদি এ মই ভাবো লাইব্ৰেৰী এ অৰ্থাৎ গ্ৰন্থমেলা বা একোটা লাইব্ৰেৰী থাকে। তেনেকুৱা স্থলত যেতিয়া সকলো লৰা ছোৱালী তাত যাব তেতিয়া হ'লে তেওঁলোকৰ এটা ফুৰ্তি লাগিব।
হয় হয় আৰু জ্ঞান বৃদ্ধি হ'ব বৃদ্ধি বিকাশ হ'ব।
হয়, সেইটো গতিকে মই ভাবোঁ কিতাপ পঢ়া প্ৰয়োজনীয়তাতো এ গ্ৰন্থ মেলা থাকিলে ভাল আৰু। বা যদি গ্ৰন্থমেলা নাথাকো বছৰতে এবাৰ দুবাৰ হলেও নিজৰ গাঁওখনত যিহেতু বাণিজ্য মেলা যেনেকৈ তেনেকুৱা গ্ৰন্থ মেলাও যদি পতা যায় তেতিয়া হ'লে নতুন প্ৰজন্মই বহুত খিনি আগবাঢ়িব।
হয় অকল কিতাপৰ কথা পঢ়ি থাকিলেই নহ'ব আমি বাহি ৰাৰ দিশতো জানিব লাগিব বাহিৰা, অ হয়।
আহ বাহিৰা কথা জানিলেহে আমাৰ যিটো প্ৰেক্টিকেল নলেজ বুলি কয় সেইটো বস্তু
হয়।
আৰু ধৰক এ আপুনি যে ক'লে বাহিৰা কথা বাহিৰা কথা মানে কেনেকুৱা বাহিৰা কথা জানিব লাগিব অলপ
উম মানে ধৰক আজিকালি দেখা যায় যে খেলুৱৈসকলেও বহুত বহুত ধৰনে বহুত বহুত আহ
হয় নিশ্চয়। বৰ্তমানটো ফুটবল বিশ্বকাপ চলি আছে তাত খেলুৱৈসকলে বহুত দক্ষতা অৰ্পণ কৰিছে। তেনেকুৱাকৈ মানে আপুনি কব খুজিছে যে কিতাপ পঢ়াৰ বাহিৰে বেলেগ বেলেগ কামো আমি কৰিব লাগে। তেনেকুৱা সফল হব পাৰি, অকল যে কিতাপ পঢ়িলে সফল হব সেইটো নহয়।
হয়।
নিশ্চয় আপুনি ভাল কথাই কৈছে। তেনেকুৱা কৈ আমি সকলোখিনিতে আমি আমাৰ নিজৰ পাৰদৰ্শিতাটো দেখুৱাব পাৰিব লাগিব।
হয়।
মানে যিজন মানুহ যিজন যিটো কামৰ বাবে উপযোগী। কিছুমানে কিতাপ পঢ়ি ভাল পায়, কিছুমানে খেল খেলি ভাল পায় তেনেকুৱাকৈ। নিজৰ নিজৰ ভাল লগা ৰুচিটো আগবঢ়াই নিলে, হয়।
কিছুমানে উপন্যাস পঢ়ি ভাল পায়, সকলোৰে পচন্দ বিলাক বেলেগ বেলেগ যিহেতু।
হয় হয় নিশ্চয়।
উম
নিশ্চয় উম, আজি বাৰু বহুতখিনি দৰকাৰী কথাই জানিলো আপোনাৰ পৰা তাৰ বাবে বহুত-বহুত ধন্যবাদ।
হয়-হয় ময়ো আপোনাৰ পৰা বহুতো নজনা কথা শিকিলো ভাল লাগিল।
অ- অ', আৰু ভৱিষ্যতেও বাৰু আপোনাৰ লগত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত প্ৰত্যাশাৰ আলোচনা কৰিম।
হয়-হয়, নিশ্চয়।
ধন্যবাদ।
হয়-হয়। উম